অ শুনিছনে
অ শুনিছো তই
মইও শুনিছো অঁ
অ এই মই তোলে আবেলি আজি ফোন কৰি আছো তই ৰিচিভ কৰা নাই কি ক'ত আছিলি।
এ মই আজি হেৰিলৈ গৈছিলো এ বেলগুৰিলে গৈছিলো
অ অ মই ইমান ফোন কৰি আছো তই ৰিচিভ কৰা নাই
অ এই বৰষুণ আজি বহুত বৰষুণ যে আহি আছিলো উম উম এই স্কুটি ত বস্তু আছিল আহি আছিলো সেইটো কাৰণে প পোৱা নাছিলো ক শুন হলো হলো অ অকমান অকমান নৈছোগে আৰু
অ হেৰি এই আমাৰ মইনা পাৰজাতৰ ফালৰ পৰা মানে ঠিক কৰিছো আৰু কিবা খেল ধেমালি প্ৰতিযোগিতা এখন পাতো বুলি
অঁ
তাৰ পিছতে মানে আজি এনেই লৰা খিনি গোট খাইছিলো আগৰ
অ
তে মইনা পাৰজাত সম্পাদক জনো আছিলে। ত পাতে অজন বা ক'লে আৰু যে তোমালোকে মানুহ অলপ তেনেকে গোটোৱা খবৰ কৰা এনেকে খেল ধেমালি এখন প আ নহলে মইনা পাৰজাত খন একেবাৰে আজিকালি নাম গোন্ধ নাইকিয়া হৈছে। চোন
দে সেইটোৱে অ
আগৰ নিচিনাকে ল'ৰা ছোৱালীবোৰ নাহেও, আমি যেনেকে ওলাই আহিছিলো আগতে।
উম উম।
তাকে মই বোলো তোক কওঁ, তই তহঁতৰ ছাইদৰ মানুহখিনিক কথাটো জনাবি। আগতে মানে তোৰ যোনখিনি পাক সোণ মইনা তেওঁলোক তো মানে ভাগ ল'ব পাৰিব।
অ অ, গম পাইছোঁ অ।
ত' দুটা শাখা হ'ব ধৰি লওক। এতিয়া সৰুখিনিয়ে নিম্ন শাখা আকৌ প্ৰাক্তন খিনিয়ে উচ্চ শাখা হ'ব।
অ অ। তাপা সেই, খেলবোৰ কি কি?
সেই একেই। দৌৰ, টোপা বেডমিন্টন,
অ।
তাৰপিছতে তোৰ, লৰাখিনিয়ে কেৰম খেলাৰ কথাও কৈছে। মানে আজিকালি বাঢ়িছে ন মানে মানুহে ভাল পায় ত কেৰম খেলি।
অ, গম পাইছোঁ, অ।
তেজ
আহ আহ।
সৰু খিনিৰ কাৰণেতো ঢেৰ আছে, সৰুখিনিৰ কাৰণে তো এইবোৰ দৌৰ, দহ-বাম, কাবাডী,
উম।
আকৌ সংগীত খেলা সংগীত বল এনেকুৱা যে আছিলে যে, চ
অ, গম পাইছোঁ। সেইটো টেঙেলী ভঙাটো কৰিব পাৰিবিচোন।
অ, টেকেলি ভঙা অ, পাহৰিছিলোয়ে। টেকেলি ভঙাও পাৰি।
অ অ।
তেনেকে মানে, এ ভালেই হ'ব, হয় নহয়?
ভালেই হ'ব ভালেই হ'ব, আৰু কথা এটা হুন দেই অ, মানে ইয়াত প্ৰতি বছৰে আমাৰ এইখিনি এইখিনি ম মানে হেৰিয়ৰ মহিলাাসকলে পাতে মানে, হেৰি খেল পাতে তাত মানে তোৰ ধৰি লোৱা চামুচ এখনত মুখতে মৰ্তন কিবা এনেকে লৈ মেলি যাবলৈ দিয়ে মানে।
অ।
বেছি দূৰ মানে যাবলে নিদিয়ে। হ'লো অলপ দূৰ দিয়ে আও কোনে মানে গৈ মেলি, নেপেলোৱাকে গৈ মেলি প্ৰথম কোন পায়গে।
অ কেনেকে, অ চামুচত যে এই খেলটো যে।
অ অ অ। অ, সেইটো খেল কিন্তু ভাল হ'ব আকৌ। খেলালে, সৰু ল'ৰা ছোৱালী কিন্তু, ডাঙৰ নহয় মানে।
অ অ। মই মানে হেৰিয়াত, এইটো কি বুলি কয়, আগতে ভিডিঅ'ত দেখো ছচিয়েল মিডিয়াত।
অ অ, গম পাইছোঁ।
অ খেলতো, পাৰি দেই। এইটো ডাঙৰ মানুহখিনিয়ে অকমান আমেজো পাব।
হেইটোকে অ, তাকে, আৰু এটা কথা ৰা- শুন আক। হেৰি চিত্ৰাংকণ প্ৰতিযোগিতাও কৰিব পৰা যায়চোন।
চিত্ৰাংকন প্ৰতিযোগিতা ডাঙৰ খিনি কৰিব পৰা হ'ব জানো?
ডাঙৰ খিনি কৰিব পৰাকে নালাগে যিখিনি মানে তোৰ ধৰি ক্লাছ এইট মানলৈকে পঢ়া লৰা - ছোৱালীবোৰ যে
অহ
সিমানলৈকে মানে বয়সটো দি দিব লাগে আম সিমান বয়সলৈকে মানে প -পঢ়ি থকা লৰা- ছোৱালীবোৰৰ ভিতৰত কৰিব পৰা যাব।
অহ, চিত্ৰাংকনটো কৰিব পায় তেনেহলে যাব। খালি হেৰিয়ালে সাহিত্য আৰু কৃষ্ঠিলে মানে যাব বিচৰা নাই। তাৰ কাৰণে গ'লে আকৌ ধৰি ল'মন এখন সজাব লাগিব। আকৌ খৰচ- পাতিও আহি যাব।
অহ
বলেও জেগা লাগিব।
সেইটো হয় বাৰু।
সেই কিন্তু এতিয়া মানে এতিয়া খেল ধাম চিতাংকনটো বাৰু পোৱা যায় এনেইে ধৰি লও ৰুম এটাতে।
সেইটো এতিয়া মইনা বাইদেওহতৰ হেৰিয়ৰ অ' হেৰিয়ৰ উমলা ঘৰ ৰুমটো আছে নহয়। উম, তাতে পাতিব পৰা যায় কিন্তু সেইটো।
অ, তাতে পাতিব পৰা যায় তাৰপিছতে আৰু এটা কথা ভাবি আছিলে মানে আজি মানে আজিও ওলাইছে আও যে, হেই এই উমলা ঘৰৰ ৰুমটো কাষতে ৰুম এটা নাই জানো সৰু?
অ' গম পাইছো অ'
গাঁৱৰ লাইব্ৰেৰীয়াত টা এনেকে খোলা কথা চিন্তা কৰিছে।
হয়, ভাল চিন্তা কৰিছে দেখোন।
নহয় লাইব্ৰেৰী এটা লাগেও দেচোন। আজিকালিতো কিতাপ- পঢ়া মানুহ নাইকিয়াই হল।
সেইটোৱে অহ।
অহ, গতিকে চিন্তা কৰিছে এ' দুজন মানেতো আজি কলে যে হ'ব কেইখনমান কিতাপ মইয়ো দিম এনেকে -এনেকে কৈছে।
অহ, তেনেকে এতিয়া ধৰি ল ' আমাৰ গাঁৱতেতো বহুত হেৰি শিক্ষক মানুহ নাই জানো। তেওঁলোক অ' তেওঁলোকেতোতো পাৰিব ন' দুখ দুখন, তিনিখন মান কিতাপ দিবলে।
অহ, পাৰিব আৰুতো এ' লাগিলে গাঁৱৰ পৰা আমি যোনে যি দিয়ে তেনেকে পইচা তুলিও গোটাব পাৰিম।
অ' তোৰ সেইটোৱে অহ।
উম, সেইটোৱে আজিকালি ল'ৰা- ছোৱালীবোৰে আগতে আমি যেনেকে সাধু কিতাপ উপন্যাস কিবা -কিবি বোৰ পঢ়োঁ আজি কালি ল'ৰা - ছোৱালীবোৰে কোনো নপঢ়াই হ'ল
আৰু মানে শুন তাত কিতাপ মানে তোৰ ধৰি ল অকল ডাঙৰ মানুহে পঢ়াবোৰ আনিলেই নহব আকৌ গম পাও ন নাই
অঁ
কাৰণ আজিকালি যিবোৰ মান আজিকালি মানে যিটো হেৰিয়ত মানে কিতাপবোৰ মানে লিখে ন এ সৰু ল'ৰা ছোৱালীবোৰে মানে সেইবোৰ বুজি নাপাব নহয় পঢ়িলে
নাপায় অ
অ সেইটো কাৰণে আগৰ আগৰ হেইবোৰ সাধুবোৰ তাৰপা আৰু এইবোৰ যে আৰু কি কি আছিলে দেই এই আল হেৰি যে সাথৰ এনেকে যে আছিলে যে
চতুৱা ঠাঁ চথৰ অ
অ সেনেকুৱা আছিলে নহয় সেইবোৰ কেনেকুৱাবোৰ আনিব লাগে
অ পায়
পঢ়িলে হয় নহয় বাৰু
হয় অ
আৰু নিয়ম বান্ধি দিব লাগে যে কিতাপ নিওতেনে মানে তোৰ ধৰি ল ন তাত গৈ পঢ়া নিয়মটো কৰিব নে নে ঘৰলে আনিব পৰা নিয়মটো কৰিব বুলি কৈছে
এ আজি পাতোতে কৈছে যে তাতটো তোৰ চকী টেবুল তিনি চাৰিযোমান ৰাখি থব সন্ধিয়া লগা তাত পঢ়িব পাৰিব তাৰপিছত আৰু মানে আবেলি আবেলি খুলিব আৰু তাৰপিছত আৰু ত সপ্তাহটোৰ কাৰণে এখন এখন কিতাপ নিব পাৰিব বুলি কৈছে
অ সেইটো কাৰণে ভাল মানুহ এজন চাই মেলি হেৰি কৰিব লাগে হয় নহয় বাৰু গাও এনেকে
অ তাকে হেৰিত এই মইনা পাৰিজাত সম্পাদকজনে কৈছে মই থাকিব পাৰিম বুলি কৈছে
অ অ ভাল ভাবি যাবা সেইটো কিন্তু এটা কথা কি গম পাও মানে তোৰ কামটো কৰিম বুলি ভাবিছা যেতিয়া যদিও মানে ভালকে কৰিব পাব লাগিব মানে আকৌ আধাতে এৰি কিতাপো নষ্ট হৈ যোৱাতকে হয় নহয়ব তই কচোন কথাটো
হয় অ সেইটো কথা হয়
উম
অ তাকে তাৰপিছতে তোৰ আৰু কৈছে কেৰম এখন ৰখাৰ কথা কৈছে মানে তোৰ তেতিয়া মানে দুই এটা ডেকা লৰাও আহিব খেলাও হব তাত অলপ টাইম থকাও হ'ব নহলে সেই সম্পাদকজনে ন অকলে অকলে কিমান দেৰি থাকিব
আৰু সেই নামঘৰৰ ভিতৰত জানো দিব নামঘৰে হেৰি কৰিবলে
এ নামঘৰৰ ভিতৰত নহয় ন সেইটো নামঘৰ পৰা অকমান পৃথক হৈহে আছে আৰু ল হেৰিয়াত দিব এই কেৰং খনতটো সোমোৱাই থৈ দিব মানে লাইব্ৰেৰীতে আকৌ ধৰি লওক উলিয়াই উলিয়াই আনিব খেলা সময়ত
হেৰিয়ত পাৰি আকৌ বাউণ্ডেৰীৰ বাহিৰৰ নামঘৰ যে হেৰিয়ত ৱালৰ কাষত এনেকে হেৰি কৰি লৈ মেলি তাতে গোটেই পকাইে কৰি থোৱা আছে নহয় উম সেইখিনি ভাল হ'ব আকৌ
অ পোৱা যায় তেনেকে।
উম।
তই অকমান লাগি ভাগি দিবি আৰু মোক কৈছে যেনিবা তেনেকে অকমান আগ্ৰহ থকা মানুহ গোটাবলে
অৱ।
প্ৰথম কেইদিনমানতো বনাওঁতে মেলোতে লাগি পাইলি দিব লাগিব দেচোন।
উম গম পাইছো অৱ।
অ সেইবোৰ কামতে আৰু ধৰি লও, মই কৈছো বোলো চব, চব ওলাই আহিব বুলি কৈছোঁ। ছো।
উম উম, সেইটোৱে। তাকে আৰু ন ভা কামটোতো ভাল হলেতো চবেই ওলাই যাব হয় নে নহয় বাওঁ।
অৱ।
তাকে কিন্তু এটা সেই অ ক?
তই তেনেকে গোটাই দিবি যেতিয়া দৰকাৰ হ'ব। মই তুক কম।
অৱ ঠিক আছে হ'ব। হেৰি নহয় আৰু মানে এইটো হেৰি কৰিবলৈ এখন হেৰি কৰি দিব লাগে নিয়ম বান্ধি দিব লাগে যে, আম মানে ইমানটা বজাৰ পৰা ইমানটা বজালৈ খোলা থাকিব। আৰু তোৰ ধৰি লোৱা মানে বা গোটেই হেৰিটো মানে যিমানে যি নহওক নামঘৰৰ বাউণ্ডেৰীৰ ভিতৰত থাকিব ন বস্তুটো। তোৰ কোনেও জান তাতে গৈ মেলি মানে বেয়া হেৰি নকৰে আৰু এইবোৰ লেতেৰা নকৰে এইবোৰ মানে চব হেৰি কৰি দিব লাগে নিয়ম বান্ধি দিব লাগিব তই গম পাওঁ।
অৱ অৱ অৱ নিয়ম বান্ধি দিলে ভাল হ'ব।
উম যাতে আকৌ পিছত মানে কোনো যাতে কব নোৱাৰে যে এহঁতৰ কাৰণেই মানে এইবোৰ কাৰণেই নামঘৰৰ হেৰিটো বেয়া হৈছে।
হয় আৰু মানে কি এই মানুহে আজাৰ কৰি থাকিলে যেনেহলেও চাফ চিকুণ কৰিবই নহয়।
উম সেইটো হয় বাওঁ।
গতিকে এ সেইবোৰে আমাৰ ৰাইজৰ মানুহে অকমান ধ্যান ৰাখিব লাগিব।
কিন্তু আকৌ তাতে আকৌ এজন দুজন ওলাব নহয় কথা কোৱা গম পাও নাই।
অ থাকিবই আৰু সেইবোৰ।
নো যোৱা প্ৰতি ন নুগুচোৱাবোৰ মানে ওলাই আৰু এজন দুজন
সেইবোৰতো থাকিবই কিন্তু ভাল কাম এটা কৰিলে কিবা চাপৰ্ট কৰা মানুহো ওলাব নহয়, সেইমতে
অ সেইটোৱেই আৰু মানে এইটো কি কৰিব লাগে তোৰ ধৰি ল সেনেকে এতিয়া আম আমাৰ ফালৰ পৰা আমি সেইবোৰ এ হেৰি হয় লোকে উন যিবোৰ প্ৰাক্তন ল'ৰা ছোৱালী আছিলে সিহঁতি পইচাবোৰ দিবই ন। অৱ। তাৰপৰা পৰা ধৰি লও মানে কিছুমানে তোৰ এ হেৰিয়ৰ এইটো অকমান মানে এ যোনে দিব পাৰিব কিতাপ মানে তেহেত বোৰেতো ধুনীয়াকে তিনিখন চাৰিখনকে দিলেও তোৰ হৈ যাব।
হৈ যাবতো। তপাতো এই আমাক গাঁৱৰ বাহিৰত থকা কেইজন মানেও মানে সহায় কৰিম বুলি কৈছে। কিতাপ পত্ৰ দি। মানে কিতাপ পত্ৰ নহ'লেও মানে আৰ্থিকভাৱে সহায় কৰি দিম বুলি কৈছে। াতা
আহ অঁ।
গতিকে ইমান এ মানে ভাল কামটোত চবেই চাপোৰ্ট কৰিব।
উম সেইটোৱে। তাকে বা হেৰি তাকে এতিয়া সেইটো কোনদিনাখন কি কয় তই সেইটো ত তাৰিখটো মোক কবি।
অ ঠিক আছে কম অ। তই এতিয়া ক'ত আছ? ঘৰতে নে?
ঘৰতে ঘৰতে অ।
অহ।
তাকে তই জিমলৈ যোৱা নাই নি?
জিমলে আজি দেওবা।
অ দেও বাৰ বন্ধ থাকে নি?
দেও বাৰ বন্ধ থাকে।
সেই নাই ক'ত দৌৰি আৰু। পাবি গ তাত দৌৰিবলে জেগাই নাই নহয়।
অ এই এক নাম ত নাই দিয়া নি?
নাই দিয়া তই দিচ নেকি?
এক্জাম এইবাৰ এছ এছ চিটো দিলো বাৰু।
অ কেনেকুৱা হ'ল?
বৰ ভাল হোৱা নাই আধা আধা পাইছো যদিহে কাট অফ টো কম যায় ভাল হ'ব। মানে তো আহিব আৰু ফিজিকেললে নাম।
অ অ তই এনেই দৌৰা মেলা কৰিছ নি কিবা?
নাই বা কাইল পা কৰিম বুলি ভাবি আছো।
উ তাকে নহয় মনো দৌৰি পাবি কি? তই ইয়াত থাকো তেনহে তই তাত গ'লেচোন ৰুমতে সোমাই থাকিব লাগে।
আহ সেইটো হয়। অ এ হ'ব দে তেন্তে। মই তই খালি মানুহখিনি গোটাই মেলি দিবি।
উম ঠিক আছে হ'ব উ ঠিক আছে হ'ব দে।